অ কোৱা
অ কি কৰি আছে
মই এনেই আছো তুমি কি কৰি আছা
মইয়ো এনে আছো ভাত চাত খালা নে
ভাতটো অ খালো দিয়া তুমি খালানে
উম মইয়ো খালো তুমি কিহৰ লগত খালা মই তোমাৰ আহ কি বোলে এ সেইটো খালো চোৱাইবিন আলু ভাজি বনাইছিল
হয় নেকি চোৱাইবিন আৰু ভাল ভাজি বনাইছিলা নে চব্জি বনাইছিলা
অ চব্জিয়ে কব পাৰা
অ মানে ভাজিতো তোমাৰ এনেই ফ্ৰাই কৰি বনাই ন আৰু চব্জি বনালে তোমাৰ অলপ হেই থাকে পানী দি কিনে বনাব পাৰি চব্জি সেই মানে সেই ভাজি খোৱা নাই কেতিয়াও মানে মানে মই সেনেকুৱা চই চয়াইবিনৰ ভাজি খোৱা নাই
চয়াইবিনৰ ফ্ৰাই খাইছো মই
হয় নেকি অ অ অ এনে ফ্ৰাই কৰাটো খাব পাৰি আৰু তেলত যেনে ফ্ৰাই কৰাটো
তেনেকুৱা তেলত ফ্ৰাই কৰি ভাতৰ লগত পাপৰৰ নিচিনা খাবৰ কাৰণে বহুত ধুনীয়া লাগে তেনেকুৱা আৰু পাপৰো খোৱা তুমি ভাতৰ লগত পাপৰ খোৱা নে
ভাতৰ লগত পাপৰ মই ইমান ভাল নাপাওঁ মোৰ মানে পাপৰে ইমান ভাল নাপায় এনেই খোৱাটো ভাল লাগে এনেই পাপৰটো এনে খোৱাটো
পিয়াজ
পিয়াজো খাই নাই নাই মই ভাল নাপাওঁ পিয়াজ চিয়াজ মই ভাতৰ লগত তোমাৰ যেনে কিছুমানে খাই ন পিয়াজ আদা খাই কিছুমানে নহৰু খায় আৰু কিছুমানে তোমাৰ সেই পাপৰ খায় আৰু কিবা কিবি খাই মই সেনেকে ভাল নাপাওঁ ইমান মই হাতটো অলপ চিম্পল মানে নি দালি ভাত সেনেকুৱা হলে হ'ব নহলে আচাৰ হলে মানে খাব পাৰো আৰু নহয় তোমাৰ যেনেকুৱা তে কিবা কিবি বেলেগ বেলেগ সেইযোৰ খাই ন সেনেকুৱা বেয়া পাও খাব নোৱাৰো এনেকুৱা
উম হয় নেকি
অ তুমি কি কি মানে কি কি খাই ভাল পোৱা এনেকুৱা মানে ভাতৰ লগত আৰু কিবা বেলেগ
মই যিকোনো দিলেও ভাল পাওঁ আৰু
হয় নেকি অ এই যে ভাতৰ লগত কিছুমানে প পকৰি চকৰি খাই এনেকোৱাও খোৱা নেকি
তেনেকুৱা গৰমত নাখাওঁ
অ হয় নেকি আচ্ছা অ মই সেনেকুৱা ভাল নাপাওঁ আৰু মই সেইবোৰ খাই কিনা ভাতটো অলপে দালি ভাত চাটনি সেই আচাৰ সেনেকুৱা ভাল লাগে।
হয় নেকি।
উম আৰু বহুত বেছি কিবা কিবি চব্জি হ'লে খাবই নোৱাৰি ভাতটো অলপ কি সেই যেন লাগে আৰু মিক্স হৈ যায় ন গোটেই চব্জিটো সেইকাৰণে অলপ ভাল নালাগে।
অ', এইটোতো হয়।
উম সেইকাৰণে এ তুমি মানে কি কৰি আছা এতিয়া কি অ', বাগৰি আছা নেকি?
নাই বহি আছোঁ।
অ', হয় নেকি আচ্ছা। এ মানে এনেই ঘৰত কি কৰা তুমি ঘৰত মানে থাকা যদি মানে মোবাইল চবাইল চলাই থাকা নে এনে টিভি চি ভ চাই থাকা।
একো নকৰোঁ বহি থাকো।
হয় নেকি এনেই বহা নেকি চুপ চাকে চুপ চাপকে বহি থাকা নেকি মানে কিবা কিবি ভাবি থাকা নেকি।
নাভাবোঁ এনেই বহি
অ', মানে কিছু মানে থাকে আৰু তোমাৰ এনেই বহি থাকে কিবা কিবি মানে মনত ভাবি থাকে সেনেকুৱা বেয়া হয় কিন্তু তোমাৰ মনত সেইবিলাক মানে কিবা কিবি কথা আহে ন নে বেয়া বেয়া কথা কথাও আহে সেনেকুৱা হৈ যায় চিন্তা ভাৱ আহে সেনেকুৱা মানে তোমাৰ এনে অকলে বহি থাকিব নালাগে অলপ সেনেকুৱাই থাক যে বাহিৰত ওলাবা গান চান শুনিবা টিভি চাবা আৰু মোবাইল চাবা সেনেকুৱা কৰিলে অলপে মনতটো অলপ ভাল লাগি যায় সেনেকুৱা অকলশৰীয়া হয় কে বহি থাকিলে সেনেকুৱা ভাল নহয় আৰু সেনেকুৱাত মানে সেনেকুৱা মানে মাইণ্ডটো অলপ হেৰি বেলেগে থাকে আৰু। কিবা কিবি বেলেগকে মানে মাথাতো বেলেগে কিবা এটা মানে ভাবি থাকে আৰু। সেনেকে তুমি কিবা কিবি ভাবানে এনেকুৱা অকলে বহি থাকিলে।
নাভাবোঁ।
হয় নেকি মানে এনে বহা যদি কিবা এটা ভাবা চাগে। হেল্ল'।
অ', নাভাবোঁ তেনেকুৱা এনেই বহুতে এনেকুৱা একো ভাবাই নাযায়। কেতিয়াবা কেতিয়াবা ভাব হব যায় আৰু ভাল ভাল কথা বেয়া কথা এইটোতো হয় যেতিয়া টেনচন হয় তেতিয়া ভাবা যায় আৰু তেনেকুৱা টেনচন চেনচন নথাকিলে কে একো ভাবা নাযাই বাৰু।
অ', এনে যদি বহি থাকা যদি কি কৰা মানে এনে কিবা চাই থাকা নে কি কৰা?
এ চাই থাকো কেনেকুৱা পাতবোৰ সিজি থাকে লাহে লাহে গছ চিনী হিলি থাকে।
অ'।
তাৰপিছত উ কও কি বুলি সেইবোৰ চাইকে প্ৰকৃতিক চাইকে ভাল লাগে তোমাক?
অ', হয়, হয় সেনেকুৱাতো ভাল লাগে কেতিয়াবা এনে মানে মনতটো সেনেকুৱাত মানে মই মই কেতিয়া মানে ভাল পাওঁ যেতিয়া এটা গান বজি থাকিলে আৰু তোমাৰ সেই প্ৰকৃতিক চাই থাকিলে তেতিয়া ভাল লাগে। এনেই তোমাৰ গান চান নবজিলে এনেই বহি কিনে চাই থাকিলে তটো টোপনি আহি যাই চোন। মুক্ত। হেল্ল'।
হয়।
অ তুমি মোৰ মাতটো শুনা শুনা পাইছ নে ভালকে না নাই শুনা।
উ নাই অলপ অলপ শুনা পাইছো কেতিয়াবা আটকি যায় নহয়। কোৱা এতিয়া শুনা পাইছো ভালকে অ তুমি এনে অকলে বহি থাকিলে কি কৰা।
মই অকলে বহি থাকিলে নে মানে মই অকলে এনেকুৱা বহি নাথাকো কেতিয়াও। মই কেতিয়াবা এনে অকলে থাকিলে লগহতক কল কৰি লওঁ সিহঁতক কল কৰিলে মে সেনেকুৱা না থাকি যে মোৰ মাইণ্ডত কিবা টেনচন আছে বুলি সেনেকুৱা চব মানে গুচি যায়। আৰু চব সিহঁতে মানে যেনেকাে কথা কয়। যি যি কৰে জমনিবোৰ কৰে সেনেকুৱা কৰিলে মানে অলপ কথাাতটো মানে সেনেকুৱা নাথে। আৰু মই ন সেনেকুৱা চিন্তা ভাৱ নকৰো ইমান কৰো কিন্তু মই কেতিয়া কৰো। মানে মই এনেই কৰো মই কাৰোবাক কৈ কিনাও কৰো সেনেকুৱা চিন্তা মানে অকলে কেতিয়াবা এনেকোৱো- বহি কিনে চিন্তা ভাৱ মই কেতিয়াও নকৰো আৰু। সেনেকা বহি অকলে মানে নিজে নিজে কি ভাবি ন সেইকাৰণে মই ভাবো যে কাৰোবাক কৈ কিনে শ্বেয়াৰ কৰি কিনে ভাবিলে তাত সেনেকুৱা ভাল হয় ন তেতিয়াে বেলেগে কিবা এটা ফে কডিশ্যন দিয়ে কিবা যেতিয়া কয় সে তেতিয়া ভাল লাগে আৰু আৰু এনে অকলে ভাবিলে স টোক কেনেকা লাগে অকলে নিজৰ মনেত দি নিজে ভাবাটো এটা বেলেগে এইটো লাগে ন সেইকাৰণে।
বা কথাবোৰ ত নিজে একবাৰ ভালকে ভাবিব লাগে য যাকে তাকে কথায় বিশ্বাস কৰিব নালাগে।
হয় হয় বিশ্বাসতটো কৰিব নালাগে। কিন্তু মোৰ মানে মই সেনেকুৱা নহয় যেনেকুৱা তোমাৰ যে কাৰোবাক বিশ্বাস নকৰৰুো মানে সেনেকুৱা নহয় আৰু মই চবকে বিশ্বাস কৰো আৰু মানে চব কেতিয়াবা মানে ভালেই ভাবো আৰু এনেকুৱা নহয়। কাৰোবাক কো বিশ্বাস নকৰো এনেকুৱা নকয় আৰু তোমাক মানে সেনেকুৱা হৈছে নেকি মানে তুমি মানে বিশ্বাস নকৰা কাৰোবাক তুমি অকলে সেইকাৰণে মানে ভাবি থাকা।
মই বিশ্বাস কাকো নকৰো তোমাৰ নিচিনাই ফতককে।
মানে
মানে কিছুমান মানুহে মানে বিশ্বাস দিবৰ কাৰণে বহুত কথাবোৰ কয় নহয় নিজৰ বিষয়ে এনেকুৱা মানুহৰ লগত বিশ্বাস কৰিব নোৱাৰে।
হয়, কি কলা মানে?
মানে কিছুমান মানুহবোৰ থাকে নহয়
অ', অ'
তোমাৰ বিশ্বাস ল'বৰ কাৰণে তোমাৰ তোমাৰ লগত কথা পাতিব ভালকৈ ধুনীয়াকৈ তোমাৰ নিচিনা হৈকে দেখুৱাব তাৰ পিছত
বহুতে মানুহ থাকে। আৰু মানে সিহ মানে কাক তেনেকুৱা লাগে জানানে যোন মানে যিজনে নিজে সেনেকুৱা কৰে বেলেগৰ লগত সি সিহঁতে মানে সেনেকুৱা ভাবে। নিজৰ লগত সেনেকুৱা মানে এনেই তোমাৰ এনে ভাবিলে তুমি বহুতে আছে বহুত কিবা কিবি ভাবিব পাৰি কিন্তু মানুহৰ জীৱন এনেকুৱা হয় যে তুমি মানে নিজে কিবা এটা বেয়াকে কিবা ভাবি আছা যে তুমি সেইটোক বিশ্বাস নকৰা সেনেকুৱা সেনেকুৱা সেইটো এনেকুৱাই হৈ যায় মানে। সেইকাৰণে মানে সেইটো ভাবিব নালাগে সদায় মানে এটা ভাল ভাবিব লাগে পজিটিভ ভাবিব লাগে কেতিয়াও নিগেটিভ ভাবিব নালাগে সদায় মানে এনেকুৱা নহয় ই মানে আনজন মানুহ বেয়া আছে যদি তাৰ তাৰ পৰা সদায় মানে ভাবিব নালাগে কেতিয়াবা এনো পজিটিভো ভাবিব লাগে যে কেতিয়াবা মানে সেই মানুহজনটো ভালো হ'ব পাৰে কেতিয়াবাতো ভাল হ'ব পাৰে কেতিয়াবো কিবা এটা ভালো আছে এনেকুৱা কোনো মানে এনেকুৱা বেয়া না থাকে ন' তোমাৰ চবেই ভাল থাকে সেইকাৰণে চবৰে এটা গুণ আছে চবৰে মানে এটা এই অগুণো আছে যে যেনেকা তোমাৰ যে কিবা হ চবৰে কিবা এটা বেয়াও থাকে কিবা কিবা এটা ভালো থাকে সেইটো হোৱাৰ কাৰণে মানে কিবা বেয়াৰ কাৰণে মানে সেইটো মানুহটোক বেয়া পালে সেইটোতো মানে ভাল নহয় ন' সেইকাৰণে। মানে তোমাৰ তুমি চাগে এনেকুৱা ভাবা চাগে সেইকাৰনে তুমি সেইটো অকলশৰীয়া হয় কিনা ভাবা
হেল্ল'
আহ শুনি আছো কোৱা তোমাৰ ভয়চটো আটকি আটকি আহিছে।
হয়, নেকি অ', দিয়া এতিয়া আহিল নে? অ', কি উম, তুমি তুমি ম মোৰ ভইচটো ভালকে শুনা পাইছানে?
অ', পাইছোঁ কোৱা তাৰপিছত তোমাৰ এনে খানা পিনা কেতিয়া খাবা তুমি নে খালা আজি?
খালোঁ মই তোমাক কলো ন' খালোঁ মই
অঁ', হয় নেকি?
উম উম হয়, সেইটোৱে আৰু ক'লো হ কোৱা?
তাৰ পিছত খোৱাত কিমান সময় লাগিব তোমাক এনে খোৱাত মানে টাই টাইম?
মানে তোমাৰ কি এতিয়া টোপনি লাগি আছে নেকি তোমাৰ? অ', মানে ক মাতো শুনি এনেকোৱা লাগিছে যে তোমাক তো টোপনি লাগি আছে এতিয়া শুইবা মানে তুমি এটা বেলেগে দুুনিয়াত আছা যেন লাগি আছে আৰু
হয় নেকি?
অ', হয়, মানে কেতিয়াবা সেই চবৰে হয় আৰু মোৰ লগতো হয় কেতিয়াবা কাৰোবাই মানে বেলেগ এনে কিবা কিবি বকীত থাকিলে বকি থাকিলে বকি থাকিলে আৰু টোপনি লাগি যায় মানে সেনেকুৱা হয় আৰু কেতিয়াবা মানে সেনেকুৱা হয় আৰু কেতিয়াবা মই মোবাইল চাই থাকো ন' মোবাইল চাই থাকিলে কিবা ৰিলচ চলি থাকি চলি থাকি ইমান টোপনি আহে নহয় পটককৈ মানে মোবাইলটো মুখতে পৰি যায় হয় সেই তোমাৰ নাকত কি হা কি ক'লা
সেইদিনা সেইদিনা মানে মোক এনেকে মোবাইলটো লৈ কি এনেকে ফেলাইছে ওপৰৰ পৰা চাই আহিছিলো ইমান জোৰকে ইয়াতে ম
আলু ওলাই গৈছিলে।
হয় নেকি তোমাৰ সেই কেতিয়াবা মই নাকত দুখ পাম কেতিয়াবা মানে তোমাৰ মুখতে দুখ পাম সেনেকুৱা হৈ যায় কেতিয়াবা সোতটো মানে এইটো মুখ খনটো ফুলিও যায় মানে লাগি কিনা হোতত লাগি কিনা
কটা খ আহিছিলে অটত লাগি গ মোবাইল দি
অ সেনেকুৱা হয় কেতিয়াবা টোপনিটো মানে সেনেকুৱা বস্তু ন তোমাৰ কি কেতিয়াবা আহি যায় মানে গমেই নোপোৱা যায়, কেতিয়াবা এনেই ক্লাছ চ্লাছ কৰি থাকোঁতেই মানে আমি কেতিয়াবা ক্লাছ কৰিবলৈ ইমান টোপনি আহে আৰু কেতিয়াবা বাছতো টোপনি আহি থাকে। হয়নে, উম কেতিয়াবা আৰু তোমাৰ এনেই অ যেতিয়া টোপিনি আহে ন এবাৰ তুমি চকুটো বন্ধ কৰিলা অলপ মানে এনেই ভাবিলা আৰু এক ৱান ছেকেণ্ডৰ কাৰণে তুমি এনে মানে তুমি সেইটো বন্ধ কৰি দিলে ন, কি হৈছে তুমি বেলেগে দুুনিয়াত গুচি যাবা আৰু সেনেকুৱা নহয়। আৰু মানে সেইটো হয় যায় আৰু আৰু পতকে কিছুমানে যে সেই কৰি দিয় ন তেতিয়া সাৰ পোৱা যায় পটককে সেই ভয় লাগি যায় ন এটা।
দে ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল হয় হয় দে ধন্যবাদ অ।
উম দিয়া।